হেল্ল' অহ, শুনিছা। কি কৰিছা?
বহি আছো, তুমি কি কৰিছা? মই বহি আছো।
গেছ ত
ভাত খালা?
অ খালোঁ। তুমি খালা?
মই খাম আৰু খোৱা নাই। খাম আৰু মই খোৱা নাই।
ভ অ ভজটো অলপ বেছিকে আহিছে এটা কাম কৰিবা, অকন ৰখি ৰখি খোৱা।
অ অ।
উম। এতিয়া এডমিশ্যন ক'ত ল'বা? এডমিশ্যন ক'ত ল'বা?
এতিয়া মই এডমিশ্যন আকৌ তেজপুৰ কলেজলৈ যাম।
অ।
তাৰপিছত, আঠাইছ ঊনত্ৰিশ, ত্ৰিশ, তেনেকে হ'ব নেকি জুলাইত।
অ।
তাত এবাৰ কৰি চাম আৰু লাষ্ট। জুনত নহয়, জুলাইত হ'ব। জুলাইত হ'ব।
বহুত দিন আছে দেখোন।
কই চাম আৰু। তাত নহ'লে, জামুগুৰিতে
অ অ। বাকি তেজপুৰখন কেনেকুৱা কোৱাচোন, মই আজিলৈকে গৈ পোৱা নাই। তাৰমানে ডাইৰেক্ট মই তেজপুৰত ফুৰি পোৱা নাই।
তেজপুৰ, তেজপুৰখনন ধুনীয়াই তেজ পুৰ কলেজৰ ওচৰতে মহাভৈৰৱ আছে। অগ্নিগড় আছে, অগ্নিগড় পাহাৰৰ লগতে বাৰু তেজপুৰ কলেজখন।
তুমি গৈছা?
মই গৈছো এডমিশ্যনৰ কাৰণে।
তুমি ফুৰি পাইছা?
মই ফুৰা নাই বাৰু ফুৰিম আও এইবাৰ গ'লে।
অহ অহ।
আগতকে এতিয়া ৰাস্তাবিলাকো ভাল হ'ল তাৰ।
অহ। তুমিতো শিৱসাগৰো গৈ পাইছা ন?
মই শিৱসাগৰ গৈছো।
অহ। ৰংঘৰ, কাৰেংঘৰলে তালে গৈছিলা নাই?
তালে, দূৰৰ পৰা দেখি গৈছো সোমোৱা নাই। এনে শিলৰ ক্ষেত তুখন পাইছিলো তাত, তাৰ উপৰিয়ে পাৰ হৈ গৈছো আমি।
উম এইবাৰ নহ'বা বিহুত ওলাবা। ৰংঘৰৰ বাকৰি বিহু চাবলে যাম।
অ তাততো বিহু বৰ ধুনীয়াকে পাতে।
অ মোৰ বৰ চাবলে মন আছে।
উম। বহুত দূৰ দূৰৰ পৰা মানুহ আহে তাত বিহু চাবৰ কাৰণে।
এইফালে গুৱাহাটীৰ ফালে কেতিয়া আহিবা?
গুৱাহাটী গুৱাহাটী জুলাইত যোৱা কথা আছে।
অ কাৰ লগত আহিবা।
মোৰ লগৰ। ছোৱালী এজনী লৰা এটা সিহঁতৰ লগত।
কি কি ফুৰিবা কামাখ্যা চাই চাবা চাই
অ কামাখ্যাৰে প্ৰথম দিনাখন আমি এনেই তাতে ওচৰৰ জেগা বিলাক চাম।
অ।
পাছৰ দিনা আমি কামাখ্যা মন্দিৰলে যাম। চাদৰ মেখেলা পিন্ধি দেই।
আমাৰ এইফালে আহিবা ৰাণীৰ ফালে অলপ তেনেকুৱা ৱাটাৰ ফলৰ টাইপো আছে নহয়।
কামাখ্যা সেই মন্দিৰৰ ওচৰৰ পৰা তোমাৰ তালৈ কিমান দূৰ।
কামাখ্যা পৰা আমাৰ ইয়ালে বেছি দূৰ নহয়। এয়া অলপ বেছি লাগে আৰু চল্লিছ মিনিট মান
ৱাটাৰফল আছে।
আহ তাৰমানে ইয়াতো অলপ সৰু আৰু। এনে আৰু অকমান আগলে আমাৰ জেগাৰ পৰা আৰু অলপ আগলে বৰ। ধুনীয়া তাৰমানো মেঘালয় বৰ্ডাৰ আমাৰ ওচৰতে ন।
উম।
মেঘালয়ৰ অ বৰ্ডাৰৰ তাত মানে এটা ডাঙৰ ৱাটাৰ। চল আছে আমাৰ লগৰখিনি যে গৈছিলে ফাইনেল
মাতো অহা নাই তোমাৰ।
আমাৰ যে লগৰখিনি যে গৈছিলে ফাইসিন ফটো দেখিছিলা চাগে তুমি?
আহ দেখিছিলো দেখিছিলো অ। অ তাত তালে যাব পাৰি আমিতো দেখি পোৱা নাই তেনেকুৱা বিলাক বাও।
আৰু এইফালে বৰ ধুনীয়া ধুনীয়া জেগা আছে ভিতৰলে সোমালে। ত মানে মেঘালয় খন অলপ ওচৰত। নহয় জানো তাৰানে ইয়াৰ অলপ আগলে গলে এক এটা চাইডে মেঘালয় এটা চাইডে অসম।
অ, অ তেনেকুৱা জেগাবিলাক এনেও ধুনীয়া হয় দেখিবলৈ।
জানা এফালে। অ পাহাৰ এফালে মানে। অ অসমৰ বৰ্ডাৰ থাকে নহয় তা মানে অসমৰ চাইন বৰ্ড আছে সিফালে আৰু সিফালৰ চাইড তটো মেঘালয় গভমেন্টৰ মানে চাইন বদ মাৰি থোৱা আছে।
আহ অ
মই তানে ডাইৰেক্ট কেনেকে গৈ পোৱা নাই। আমাৰ ডিউটি হয় যে ডউটি হলে আমাক সিফালে দিয়ে নিয়ে ন। তেতিয়া মানে আমি দেখি পাইছো অ তেতিয়া বাহিৰৰ পৰাহে দেখি পাইছো গাড়ী পাই।
আহ
বাকী ঘৰৰ চবৰে ভাল?
ঘৰত চবৰে ভাল। তোমাৰ ভাল?
অ মোৰ ভালে।
তুমি ঘৰলৈ কেতিয়া আহিবা বৰঙা বাৰী।
মই ঘৰলে চাগে জুলাই লাষ্টলে যাম।
কিমান দিনৰ ছুটী তোমাৰ।
মোৰ এসপ্তাহ হ'ব চাগে।
আঠাইছ, ঊনত্ৰিছ, ত্ৰিশ সেইবিলাকত থাকিবানে তুমি।
উম কিহৰ জুলাই।
অ।
থাকিম চাগে ত তুমি তেতিয়াই তেজ
অ তেতিয়াই মই তেজপুৰ যাম সেইটো কাৰণে মই তোমাক সুধিছো সেয়া তোমাক লৈ যাম আ লৈ যাম উম তুমি তেজপুৰ দেখা নাই নহয় দুইজনীয়ে চাম ভালকে আৰু কিমান সময়
এ তাৰমানে মই ডেৰটা বজাত যাম আৰু কলেজলে
উম,
বেছি টাইম নাইয়ে আৰু ডেৰটা বাজি বলে
কেইটা বাজিছে অ' ঠিকেই আৰু বেছি সময় নাই বাৰু
অ', অ',
বাহতৰ ভালনে
অহ বাৰ ভালেই।
তাই ক'ত আছে এতিয়া?
তাই এতিয়া উত্তৰ গুৱাহাটীত আছে
অহ।
মোৰ ইয়াৰ পা ওচৰে বাৰু।
অ,
তাই তাত পঢ়ি আছে
উম তাই তাত পঢ়ি আছে। নহয় তাই এতিয়া কিবা ইণ্টাৰভিউ আছে হবলা কালি ইণ্টাৰভিউ যাবলৈ দিম। দিবলে গৈছিলো বুলি কৈছিলে জানো কি হ'ল?
অহ অঁ।
আজি তাইৰ লগত পাতিবহে লাগিব
পতা নাই মানে
অ' তাৰমানে পতা হৈছিলে তাই কলে খবৰ দিব বুলি ক'লে
খবৰ দিয়া নাই এতিয়ালৈকে
উম।
মাহঁত ঘৰলে আহিলে নে নাই?
মাহত ঘৰলে আজিয়ে আমাৰ গাড়ীখন আহিব।
অঁ।
গুৱাহাটীলে আহিছে চাগে?
উম।
বাহে ঘৰলে যাব নে নে মাহিহঁতৰ ঘৰতে আজি থাকিব জানো? মোৰ মালেও ফোন কৰা নাই কৰিবহে লাগিব
অ',
তুমিত এতিয়া ঘৰ এনেই আছা
মাৰ ঘৰত এনেই আছো বাৰু বহুত দিন হল মই বনোৱা নাই আজি এ বহুত দিন হ'ল মই মেণ্ডেলা অঁকা নাই যে। সেইদিনাখন আকিছ ছিলো বহুত দিন অকা নাই যে অভ্যাসটো নাইকিয়া হৈ গল সেইটো কাৰণে ইমান এটা ভাল নালাগিল মানে আকি আজি আকৌ লাগিম এনেই আছোঁ যেতিয়া।
ফ্ৰি থাকিলে ফোন কৰিবা
অ' তুমিও কৰিবা।
অ অ বাকী আহ দাদাহঁতো অহা নাই ন ঘৰলৈ
দাদা সৰু দাদা আহিছে এতিয়া ডাঙৰ দাদা নাই
হ'ব দিয়া
অ হ'ব
কৰি আছো
অ ঠিক আছে